হেল্ল' হেল্ল'!
ক?
এই ৰাস্তা ফুৰিবলৈ আহিছো লগত খোজকাঢ়ি খোজকাঢ়ি আছিলো তাকে পোলৰ ওপৰত বহি আছো।
কোনফালে ফুৰিব গৈছিলি?
এই ৰাস্তাই ৰাস্তাই ঘৰৰ পিছফালে তো পকা ৰাস্তাত খোজকাঢ়িছিলো।
অ অ অ। ভাল নহয় বাকী মই এয়া কলেজত ফেচাচ আছিলে আহি আছোঁ।
না মোৰ তো ভালে আছে ঠিক। ঠিকে আছে বাৰু এতিয়া বতৰ চতৰ বেয়া হৈ আছে অলপ গা চা বোৰ বেয়া পানী লগা হৈ আছে অলপ অলপ জ্বৰ হৈ আছে।
অ অ বতৰ কেনেকুৱা সে পিনে।
বতৰ মানে তো সেয়া বৰষুণ দি থাকে তাপা বৰষুণ আহিলে যেনিবা একদম ধাহি মৰাই পেলাই বৰষুণ আহে তাৰপিছত একদম ধাম ধুম বিজুলী মাৰিব তাৰপিছতে আকৌ অলপ দেৰি পিছত দেখিবি ৰ'দ দিব। মানে ৰ'দ বৰষুণ সমানে দি আছে তহতৰ ফালে কেনেকুৱা?
হা কি কৈছ?
বিজুলী পৰিপোলে আমাৰ পিনে দুটা তিনিটামান মানুহ মৰিলে।